ত
হয় শু শুনিছে আপুনি হয় নমস্কাৰ অ উ বাকী দিনটো ভালে গ'ল নে আপোনাৰ
হয় হয় ভালেই গ'ল আপোনাৰ
অ ভালে কৈছে মোৰ কিন্তু ব্যস্ততাৰ মাজেৰে পাৰ হৈছে ন আপোনাৰ
হয় দিনটোতো ব্যস্ততাই হ'ল
উম
পঢ়া শুনা অলপমান কৰি দিওঁ তাৰপিছতে খোৱা বোৱা তেনেকৈ ৰান্ধখিনিও অলপমান
হম
তাৰপাছতে এতিয়া আকৌ পঢ়াত বহিম আপোনাৰ কেনেকুৱা ক'ল
মোৰো আজি যিহেতু ৰবিবাৰ হয় ঠিক তেনেদৰে ব্যস্ততাও নাছিল বাৰু আগৰ বাৰ কেইটাত অকমান কম আছিল তেনেকৈ হয় খোৱা বোৱা তেনেকৈ ৰেষ্ট ল'লোঁ অকণমান কাপোৰ ধোৱা তেনেকে ক'ল অকমান
হয় হয় হয় তাকাকেম
ঠিক আছে আজি আজি আমাৰ বিষয়টো সংস্কৃতিৰ বিষয়ে আলোচনা ৰূচনা কৰোঁ
তাকে
উম তুমি আমাৰ অসমৰ বিভিন্ন সংস্কৃতি আছে বুলি জানানে
হয় জানো
উম আমাৰ অসমত আহ জাতি জনগোষ্ঠী লয় ভাষাক লয় বিভিন্ন প্ৰকাৰ প্ৰকাৰৰ সংস্কৃতি গঢ় লৈ উঠিছে প্ৰত্যেকটো সংস্কৃতিয়ে আমাৰ অসমত এটা নতুন নতুন সাজৰ দৰে হয় বিভিন্ন ৰঙিল কাপোৰ কাপোৰ পৰা আৰম্ভ কৰি খোৱা উম সিহঁতৰ বিহু গীত উৎসৱ পাৰ্বনবোৰ সকলোৰে বিভিন্ন আৰু ধুনীয়া ধুনীয়াকৈ অসমত প্ৰতিফলিত হৈ আছে আৰু প্ৰতিষ্ঠাপিত হৈ আছে যাৰ বাবে আমাৰ অসমখনক ধুনীয়াকৈ গঢ় লোৱাত সহায় কৰিছে
উম আমাৰ অকমান বহুতো জাতি জনগোষ্ঠীয় লোক আছে বড়ো মিছিং ৰাভা তিৱা অসমীয়া কাৰ্বি এনেকুৱা বহুত জনগষ্ঠী লোক আছে আৰু তেওঁলোকৰ নিজ নিৰ্দিষ্ট নিজা নিজা উৎসৱ পাৰ্বণো আছে লগতে তেওঁলোকৰ নিজৰ নিজৰ সাজপাৰ আৰু পৰম্পৰাগত খাদ্যসমূহো আছে
উম
যেনেকে আমাৰ অসমীয়াত বিহু উৎসৱ পালন কৰোঁ মিচিংসকলে আলি আই লৃগাং পালন কৰে বড়োসকলে তেনেকৈ বাথৌ পূজা পালন কৰে
হয়।
সেইসমূহ নিজৰ নিজৰ নিজৰ উৎসৱ আছে। আকৌ নিজৰ নিজৰ পৰম্পৰাগত। এ সাজপাৰসমূহো আছে চবৰে
আমাৰ অসমৰ সংস্কৃতি উত্তৰ পূব ভাৰতত চহকী হয়। আকৌ বৈচ বৈচিত্ৰময় গভীৰ হয়, অতি আগৰ বহু। আপৰি আ বাপতি সাহোন আপৰিগ যিবিলাক পৰম্পৰা হৈছে। সেইবিলাক পালন কৰি অহা হয়। উম এ অসমৰ সংস্কৃতি বিলাক মূলত। ইয়াৰ যিবিলাক ভৌগোলিক। ঠাই আছে আৰু পৰম্পৰা হৈছে সেইবিলাকৰ সংমিশ্ৰণ হয় এ সেই অনুসৰি সিহঁতৰ যিবিলাক। খাদ্য হয় সংস্কৃতি বিলাকৰ যিবিলাক ভাষা জনগোষ্ঠীৰ খাদ্য হয় খাদ
হয় হয় হয় হয় হয় হয় তাকে আমাৰ অসমীয়া হয় হয় কওকচোন আমাৰ অসমীয়া লোকসকলে মানে বিশেষকৈ বিহু পালন কৰোঁ
হয়।
তাৰোপৰি আকৌ চাদৰ মেখেলা আমাৰ বিশেষকৈ পিন্ধা হয়। আমাৰ লোকসকলৰ আকৌ আকৌ আমাৰ গামোচা যিটো আমাক পৰম্পৰাগত আমাৰ যিটো পৰিচয় বুলি কোৱা হয় ন গামোচা
উম, উম।
যিটো আমাৰ আকৌ জাপি আছে। আগৰ দিনৰ লোকসকলে জাপি ব্যৱহাৰ কৰিছিলে গৰমৰ পৰা ৰ'দ বৰষুণৰ প্ৰাণ বাচিবলৈ জাপি পথাৰত যাওতে জাপি লৈ গৈছিল। তেনেকুৱা নিচিনা আকৌ শৰাই আছে। বতাহ আছে। অসমীয়া লোকসকলৰ শৰাই বটা এইসমূহে আছে তেনেকুৱা নিচিনা।
আমাৰ সংস্কৃতিৰ যিবিলাক খাদ্যৰ খাদ্যভাস আছে সেইবিলাক জনগোষ্ঠী জাতি অনুসাৰে অকণমান বেলেগ বেলেগ হয়
হয় হয় হয় তাকে
হয়, আমাৰ। যি। বিলাক
পিঠা পনাসমূহ কৰা হয়। আমাৰ ইয়াত আকৌ জহা চাউল। আকৌ বৰা চাউল এইসমূহৰ পিঠা বনোৱা হয়। তাৰোপৰি খাৰ আমাৰ অসমীয়াসকলে খাৰ বিশেষকৈ খায়।
হয় খাৰ খ খাৰ খাই উম হয় বাকী উৎসৱ আৰু।
হয়।
উৎসৱ পাৰ্বণ বুলি ক'লে অ', অ', কওক অ। উৎসৱ পাৰ্বন বুলি ক'লে তুমি কোৱাৰ দৰে বিহু পালন কৰা হয়। বিহু বহাগ বিহু পালন কৰা হয়। কাতি বিহু মাঘ বিহু, বহাগ বিহুৰত চ'ত। আৰু বহাগ মাহৰ সংক্ৰান্তিত পালন কৰা হয়। যত আমি ৰং ধেমালি। কৰো ডাঙৰ জনক সেৱা লও। অ আকৌ জনগোষ্ঠী। অনুসৰি ঠাই বিশেষে বাহ পূজা কৰা হয়। হয় নতুন যিটো নতুনকৈ যিটো। গজালি ওলাই তেনেদৰে বাঁ পূজাক পালন কৰা হয় আকৌ তেনেকুৱা ধৰণৰ বিশেষ বিশেষ কিছুমান পূজা পাতল মানে বেলেগ বেলেগ জনগোষ্ঠী অনুসাৰে বেলেগ বেলেগ হয়। আকৌ প্ৰথম দিনাখন আমি উৰুকা। পালন কৰোঁ বিহুৰ তাৰ তাৰপিছত গৰু বিহু পালন কৰোঁ তাৰ পিছত মানুহ বিহু পালন কৰো য'ত আমাৰ অসমত সেই যিটো ৰং ৰহস্যৰ উৎসৱ দি একেবাৰে মাহ ধৰি চলে কোনোবা কোনোবা ঠাইত বিহু মঞ্চ পাছত বিহু পালন কৰা হয় গায়ক গায়িকাক
ব'হাগ বিহুক আমি সাতদিন পালন কৰোঁ
হয় অ সাত বিহু পালন কৰো সেইকেইটা নাম কেইটা এয়া তুমি জান জানা নেকি বাৰু
মই অ মই গোটেইকেইটা ভালকৈ মনত নাই অলপমান মানে পাহৰিছোঁ। প্ৰথম দিনা গৰু বিহু বুলি কোৱা হয়। তাৰপিছতে মানুহ বিহু তাৰপিছত গোসাইই বিহু তাৰপিছতে চেৰা বিহু চেনেহী বিহু তাৰপিছত নাঙল বিহু আৰু অ পাহৰি গৈছো অ চেনেহি বিহু বুলি কোৱা হয়। আৰু আৰু আৰু এটা পাহৰি গ'লোঁ মই।
উম।
আৰু তাঁতৰ বিহু এটা আছিলে
অ হ'ব পাৰে উম হয় আছে উম। কাতিতটো আমি আহ সাত দিন পালন কৰে
উ
পিছত কাতিতটো কাতি বিহু আমি আহিন আৰু কাতি মাহৰ সংক্ৰান্তিত পালন কৰোঁ কাতি কাতি বিহুত সাধাৰণত। তাতে আমি তুলসী উ তুলসী তলত চাকি জ্বলাও। আৰু ধাননিত চাহ কলৰ কলৰ চাকি জানানে তোমাৰ তুমি কলৰ ধোনাৰ যে চাকি বনাই অ তাত আমি হয়। কাতি বিহু দিনাখন তেনেকৈ চাকি বনাই আমি আহ ব
জলন কৰো উম উম উম কাতি বিহুৰ সময়ত সাধাৰণতে তাতে আমাৰ শস্য পথাৰত আঁকালে দেখা দিয়ে মানে শস্যবোৰ ভালকে উৎপাদন নহয়, আৰু পোক পতংগবোৰ বহুত। ত সেতটো সেই সময় খাদ্যবস্তুসমূহ নষ্ট কৰেতো সেই সময় মানে। তেনেকে পথাৰত চাকি বন্তি জ্বলোৱা হয় যাতে পোক পতংগবোৰ মৰে আৰু আহ শস্য কথা খিনি হয় দেখা নিদিয়ে শস্যসমূহ আকৌ পুনৰ উজ্জীৱিত হয়। ভাল হয় শস্য সমূহ তাৰ কাৰণে মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয় উম।
উম ঠিক তেনেদৰে মাঘ বিহু আমি পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিত পালন কৰো
হয় হয়
সেইখিনি সময়ত আমাৰ ভুজ প
কৌজ পথাৰ বিলাক আহ শস্য উপচি থাকে। বিভিন্ বিভিন্ন ধৰণৰ খাদ্য উ উ উ তুমি স্পিকাতো দিয়া আছে নেকি মোবাইলটো নাই নাই দিয়া নাই
অ অ তেনেধৰণে শস্যৰে ভৰি থকাৰ বাবে বিভিন্ন ধৰণৰ পিঠা পনা আৰু খাদ্যৰভাসেৰে
আমি ভোগালী বিহু পালন কৰোঁ হয়, হয়। আমি ভোগালীৰ প্ৰথম দিনা উৰুকা। দিনা মেজি ঘৰ সজা হয়। ভেলাঘৰ সজা হয় আৰু যিটো ঘৰত সকলোৱে পৰিয়ালৰ সকলো মিলি পেলাই অ খানা খোৱা হয় ৰ ৰং উৎসৱ কৰা হয়।
হয়
আৰু পিছদিনাখন মেজি জ্বলাই পেলাই অগ্নি দেৱতাক সেৱা কৰা হয়
উম হয়। আকৌ অসমীয়াসকলৰ সংস্কৃতিত সাজপাৰ জড়িত হৈ আছে আমাৰ অসমীয়াসকলে সাধাৰণতে মেখেলা চাদৰ পিন্ধে বেলেগ হয় চাদৰ মেখেলা চাদৰ পিন্ধে যত চাদৰ খন বেলেগকৈ থাকে। কে মেখেলাখন বেলেগকৈ থাকে ঠিক তেনেলে বেলেগ জনগোষ্ঠী বড়ো বিলাকে দখনাত। পিন্ধা হয় আকৌ অ, যিখন আকৌ অ, ৰিবিক পিন্ধে হয় ৰাভাসকলে সেই সিহঁতৰ পোছাকযোৰ অকমান দখনা দৰে একে হয় কিন্তু একজেক্ কি কোৱা হয় জানো নামটো মই
মোৰ ভালকৈ নাজানো ৰাভাসকলৰ
অ - অ ঠিক তেনেকুৱাকৈ অ',
আৰু তিৱাসকলৰ নিজৰ কি সাজপাৰ আছে তিৱাসকলৰ
প্ৰত্যেকটো জনগোষ্ঠীৰে নিজা - নিজা সাজ আৰু আছে উম, অ, বাকী অসমীয়াসকলৰ বিশেষকৈ বিহুৰ গামখাৰু। ঢোলবিৰি, জোনবিৰি সেইবোৰ পিন্ধা দেখা যায় সাধাৰণতে আৰু আমাৰ অস অসমত সংস্কৃতি হিচাপে এৰি মলো এৰী মুগাৰ যিনটো সাজপাৰ হয় সেইটো ব্যৱহাৰ কৰা হয় য'ত আমাৰ বিশ্ব বিখ্যাত। বুলি কোৱা হয় এৰি পাট, মুগা পাট সেইবিলাক আমাৰ অ, হয়। আপ উম, আকৌ লৰা সকলে সাধাৰণতে ধু যিটো ধুতি কুৰ্তা পিন্ধা যা দেখা যায়। হয় আকৌ। আমাৰ নৃত্যৰ হিচাপত সত্ৰীয়া নৃত্য শোকগীত বিহুগীত উম, বিহুগীত বনগীত। আদি বিভিন্ন নৃত। সত্ৰীয়া নৃত্য বিয়া গীত সেইবোৰ প্ৰচলিত আমাৰ হয়। বন গীত সেইবোৰ প্ৰচলিত।
হয় বিভিন্ন গীতসমূহ আছে তাৰোপৰি বিভিন্ন লোকনৃত্যসমূহো আছে। সকলোৰে নিজা - নিজা লোকনৃত্য আছে। বিহুৰ পৰা আদি কৰি সকলো জনগোষ্ঠীয়ে নিজা নিজা লোকনৃত্যসমূহ আছে। আগতে বিদ্যালয়সমূহত সেইসমূ লোকনৃত্যসমূহৰ পৰিৱেশন কৰা হৈছিলে মই পাহৰিছো নিয়ম নামসমূহ।
অ, হয়।
তাকে আৰু তাৰ উপৰিও আমাৰ অসমীয়াৰ তামোল পাণসমূহ দিয়া হয় ন। মানে কোনো লোক আলহী অতিথি আহিলে বিয়া কৰা হয়- হয়- হয় সেই সময়ত হয়- হয় অতিথি সম্বোধনা জনোৱা তামোল পাণ দিয়া হয়।
উম, আমাৰ অসমীয়া সংস্কৃতি এটা বৰ ডাঙৰ- ডাঙৰ আৰু বহুত খুব চহকী সংস্ক কৃতি নহয় নে।
হয় - হয় নিশ্চয়।
যিবিলাক আমাৰ খোৱা খাদ্যৰ পৰা আৰম্ভ কৰি কাপোৰ পিন্ধাৰ পৰা আৰম্ভ কৰি। ব্যৱহাৰ পাতি যিবিলাক, একেবাৰে চহকী আৰু লেখত ল'ব লগগীয়া সংস্কৃতি নহয়নে?
হয়-হয় নিশ্চয়।
উম আমাৰ আগৰ দিনত যিবিলাক বিয়া বা -কা সভা তেনেকুৱাকৈ। দোনা দিয়া হৈছিল তুমি জানানে? দনা ব্যৱহাৰ কৰা হৈছিল এতিয়া যেনে ডিচ ব্যৱহাৰ কৰা হয়। আগৰ দিনত দনা ব্যৱহাৰ কৰা হৈছিল। আকৌ কল পাত ব্যৱহাৰ কৰা হৈছিল। সেইবিলাক আমাৰ প্ৰকৃতিৰ বাবে ক্ষতিকাৰকো নহয়। আছিল
হয়- হয়- হয় তাকে কলপাতৰ ব্যৱহাৰটো এতিয়াও কৰিব লাগে আচলতে মানুহখিনিয়ে প্লাষ্টিকৰ ব্যৱহাৰ কৰাতকে
হয়, যিহেতু আমাৰ কলগছডাল এবাৰ ব্যৱহাৰ এবাৰ কল লগাৰ পিছতে কাটি দিয়া হয়, পাত খিনি আমি ধুনীয়াকৈ ব্যৱহাৰ